হয়, নমস্কাৰ। সুপ্ৰভাত। হয়। হয়। মোক মানে আমাৰ গাঁৱৰ ৰাইজে বিভিন ন নাম দি আমি যোনটো নামেই মোক শুনিছে, তেনেকেই মাতিলেই মই সন্তু-ত আৰু।
হয় নি? অ, ধন্যবাদ। আপুনি জনোৱাৰ কাৰণে। অ বাকী আপুনি কি কৰি আছে বৰ্তমান?
বৰ্তমান মানে মই এয়া শয়ন কক্ষ ত্যাগ কৰি আপোনাৰ নিদ্ৰাৰ পৰা উঠি আহিছোঁ। তাৰ পৰা আপোনাৰ একাপ লাল চাহ খাই পেলাই দিনটো সতেজ কৰিছোঁ। বৰ্তমান এতিয়া আপোনা যোনখিনি দৈনিক ব্যায়ামৰ কাৰ্যসূচী থাকে। সেই ব্যায়ামখিনি কৰি শাৰীক কিলোমিটাৰ মই দৌৰি এয়া অকণমান বিশ্ৰাম লৈছো আপুনি
মইও ঠিক এক একেদৰে ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ মুখ হাত ধুই আহ আপোনাৰ অন্ন মুঠি গ্ৰহণ কৰিলো আৰু তাৰ পিছত আহ মই দুই তিনিকে কিলোমিটাৰ আমাৰ চাইকেল চলাই বৰ্তমান আহি ঘৰত উপস্থিত হৈছো
হয়
আৰু বৰ্তমান একাপ লাল চাহৰ কাৰণে অপেক্ষা কৰি আছোঁ
হয় মোৰ মানে আপুনি যেতিয়া ফোন কৰিলে আপোনাৰ নামটো যিহেতু বিতুপন কলিতা বুলি ওলালে
হয়
হয় হয় মোৰ কাষতে থকা দুজন সতীৰ্থই মানে ক'লে এইজন এজন মহান দাৰ্শনিক বুলি আমাৰ সময়ত বৰ বৰ্তমান সময় আপুনি এজন বহুত ডাঙৰ দাৰ্শনিক বুলি ক'লে আপুনি কি ক'ব এই সন্দৰ্ভত এয়া কিমান সত্যতা আছে তেওঁলোকৰ কথাত
উম হয় আপুনি যি শুনিছে হ হয়তো অ আপোনাৰ কাৰণে সত্য যেন লাগিব পাৰে কিন্তু অ এটা কথা ক'ব লাগিব যে মানে হওক সকলোৱেতো‌ নি নিজকে কোনো যাতে কোনোতো নকয় যে মই দাৰ্শনিক বা মই বহুত জানো বুলি কো কোৱাটো ভুল হ'ব
হয় হয় নহয় নহয় তেওঁলোকে আপোনাক হয় মই এইকণতে আপোনাৰ এটা ভুল ধাৰণা হৈছে মই কৈ দিওঁ তেখেতলোকে মানে আপুনি বহুত জানে দাৰ্শনিকটো নহয় আপুনি দৰ্শনৰ ওপৰত অধ্যয়ন কৰি এজন দাৰ্শনিক হোৱাৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে
অ হয়তো তেওঁলোকৰ কিবা ভুল ধাৰণা হৈছে চাগৈ যিহেতু তেনেকুৱা ধৰণৰ কোনো উ মোৰ তেনেকুৱা কোনো মানে আপোনাৰ অভিজ্ঞতা বা তেনেকুৱা ধৰণৰ কোনো অ আপোনাৰ মই ইমান অভিজ্ঞ ব্যক্তি নহয় তেওঁলোকে যিটো ভাবিছে
হয় বা আপুনি সেই বিষয়ত অধ্যয়ন কৰা ব্যক্তি নহ'বও পাৰে আপোনাৰ কিছুমান বেলেগ ব্য
হয় হয় হয় আপুনি ঠিকেই শুনিছে হয় হয়
হয়, কিন্তু মই এজন সমাজকৰ্মী ব্যক্তি বুলি জীৱনৰ বিষয়ে মানে ক'বলৈ ইমান বিশেষ নাই মই বৰ্তমান আপোনাৰ পঢ়া-শুনা সম্পূৰ্ণ কৰি এই নিবনুৱা সমস্যাই লৈ পেলাই অকণমান হতাশ হৈ আছোঁ নিজক যদিও মানে মই জীৱন হেৰুৱা নাই আশা হেৰুৱা নাই সেয়া আৰু তেনেদৰেই আছোঁ। সিমানেই আৰু ব্যক্তিগত জীৱন বাকী মোৰ ঘৰৰ মা -দেউতা সকলোৰে ভালেই
হয় হয় ঠিক আছে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম অ যিহেত তু আমাৰ বৰ্তমান অসমৰ এটা জ্বলন্ত সমস্যা হৈছে নিবনুৱা সমস্যা আপুনি যিহেতু এ এগৰাকী নিবনুৱা গতিকে মই আপোনাক আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি এগৰাকী নিবনুৱা হিচাপে বৰ্তমান অসমৰ প্ৰেক্ষাপটত মানে অসমৰ বৰ্তমান যিটো সমস্যা সেই সমস্যাটোৰ বিষয়ে আপুনি কেনেদৰে ভাবে বা কি ধৰণে সমস্যাটো সমাধান কৰিব পৰা যাব বুলি আপুনি নিজৰ ভাৱে নিজ মানে ব্যক্তিগতভাৱে ভাবে
হয় হয় আপুনি এটা বহুত মানে উচ্চ স্তৰৰ প্ৰশ্ন বৰ্তমান সুধি দিলে এতিয়া আমি যদি চাবলৈ যাওঁ নিবনুৱা সমস্যাটো মানে আমি যিহেতু মানে আমাৰ নিবনুৱা সংখ্যাটো হয়তো এতিয়া লাখত আমাৰ ভাৰতবৰ্ষ, এখন ওৱান পাঁচ বিলিয়ন সংখ্যক জনসাধাৰণে ভৰপূৰ এখন দেশ। তাত তাৰে নেকি য'ৰ পঞ্চাছ শতাংশতকৈ
হয়।
অধিক যুৱক -যুৱতীৰে ভৰপূৰ তেনে তেনেকুৱা এটা সময়ত মানে আপোনাৰ সাতশ পঞ্চাছ এক মিলিয়নজন যুৱক -যুৱতীক আমি নিবনুৱা সমস্যা দূৰ কৰি তেওঁলোকক কৰ্ম সংস্থাপন দিয়াটো ইমান সম্ভৱপৰ নহয়। যদিও এখন চৰকাৰে বা এই বিষয়ত কিছুমান কথা ভাবিব লাগে। এতিয়া আপুনি যদি চাবলৈ যায় আমাৰ অসমত হয় আমাৰ অসমত মানে পাঁচ, বছৰত আপোনাৰ দুই লাখ, চাকৰি দিম বুলি আমাৰ চৰকাৰখনে বৰ্তমান চৰকাৰখনে কৈছে। কৈছে যদিও মানে এইটো পৰ্যাপ্ত চাকৰি নহয় আমাৰ পাঁচ বছৰত হয়তো পঞ্চাছ লাখ। কোনেও থাকিব পাৰে সেই পঞ্চাছ, লাখ নিবনুৱাৰ ক্ষেত্ৰত দুই লাখ, কৰ্ম সংংস্থাপন অতি তেনেই নগণ্য। আপুনি যদি যেতিয়া।
হয়।
এতিয়া বৰ্তমান সময়ত চাই প্ৰতিযোগিতাসমূহ কেনেকুৱা। আপুনি এতিয়া আমি সেই সাধাৰণতে আমাৰ লোক লোক আয়োগৰ যোনটো পৰীক্ষা হয়। পি, এছ, চি, পৰীক্ষাটো সেই পৰীক্ষাটোত যদি আমি চাবলৈ যাওঁ তাত মানে আপোনাৰ পটচৰে আপোনাৰ তাত অংশগ্ৰহণ কৰা সেই যুৱক যুৱতী বা শিক্ষাৰ্থীৰ সংখ্যা পোন্ধৰ লাখ যাৰ পৰিবৰ্তে আমাৰ তাত ঠাই ওলাই পোন্ধৰ পথটো ডাতাই এনেকুৱা ধৰণৰ গতিকে চৰকাৰে মানে এই চৰকাৰে। চৰকাৰী, যিখিনি কৰ্ম সংস্থাপন সেই চৰকাৰী কৰ্মসংস্থাপন। উত্থাপনখিনিৰ উপৰিও নেকি কিছুমান বেলেগ পদ্ধতি উলিয়াব লাগে ধৰক আমাৰ গাঁৱত। কিছু উন্নত মানদণ্ডৰ, কৃষি, সঁজুলি উলিয়াই সেই খেতি বা তেনেকুৱা ধৰণৰ কামত মননি কৰিবগে আমাৰ যিসকল ব্যক্তিক।
হয়
হয় আপনি কি ভাবে এৰি
হয় অ ঠিকে আছে। আপুনি যিটো কথা কৈছে মই বুজি পাইছো আৰু হয়তো মই ভাব ভাবিছো আপুনি এটা ভাল উত্তৰ দিছে কিন্তু মই এটা কথা আপোনাক অৱগত কৰিব বিচাৰিছোঁ।
হয়।
আপুনি যিদৰে ভাবিছে মই অকণমান তাত সংযোগ কৰি দিছোঁ যদি আমাৰ নিবনুৱা সমস্যাটো এনেদৰে থাকে। থাকে তেতিয়া হ'লে আমাৰ দেশখন বা আমাৰ ৰাজ্যখনৰ, এই সমস্যাটো হয়তো সমাধান নহ'ব। মই এটা কথা চমুকে ক'ব লাগিব যিহেতু যদি আমি ভাবো যে আমাৰ চৰকাৰখনে। আমাক চাকৰি, দিয়াৰ উপৰিও আমি যদি যুৱক- যুৱতীসকলে বা নিবনুৱা, যিসকল আছে। তেওঁলোকে যদি চাকৰিমুখী, নহয় যদি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে এই সমস্যটো সমাধান হ'ব বুলি ভাবেনে আপুনি।
মানে চৰকাৰী চাকৰিত,
অ চৰকাৰী চাকৰি চাকৰি বা ব্যক্তিগত খণ্ডৰ কিবা চাকৰিত মনমোবিহ নকৰি। যদি ব্যক্তিগত ভাৱে কিবা। যদি ব্যয়ৱসায় আৰম্ভ কৰে। বা ব্যক্তিগতভাৱে কিবা যদি তোমাৰ আপোনাৰ খেতি- পথাৰ কৰে। বা এনেকুৱা ধৰণৰ কিবা যদি কৰে তেতিয়াহলে এই সমস্যাটো সমাধান হ'ব বুলি আপুনি ভাবেনে।
হয় হয় আপুনি ইয়াত বহুত ভাল কথা কৈছে যদিও ইয়াত কিছুমান আপোনাৰ বাধা বাধকতা। আপুনি যদি এতিয়া চাবলৈ মনোনীত আমাৰ এতিয়া যোনখিনি পঢ়া পঢ়া লিখা বা শিক্ষিত যোনখিনি যুৱক যুৱতী আছে তেওঁলোক প্ৰায়বিলাকেই মানে আপুনি মধ্যবিত্ত শ্ৰেণীৰ যুৱক যুৱতী বা মধ্যবিত্ত শ্ৰেণীৰ শিক্ষা শিক্ষা মানে শিক্ষাৰ্থী তেওঁলোকে যদি মানে এটা
হয়
আৰম্ভ কৰো আপুনিতো জানেই ব্যৱসায় এটা আৰম্ভ কৰো বুলি ক'লে লাখ লাখ টকাৰ প্ৰয়োজন হ'ব তেওঁলোকৰ ঘৰখনে হয়তো সেই সিমান পৰ্যায় তেওঁৰ উম টকা পইচা তেওঁলোকক যোগান ধৰিব নোৱাৰিব পাৰে আৰু যদি আমি খেতি বাতিৰ কথা চাওঁ খেতি এইবিলাক ক্ষেত্ৰতো মানে বহুতখিনি সমস্যা আছে এতিয়া আমি অসম হৈছে এখন নদী প্ৰধান দেশ ইয়াত আপোনাৰ বাৰিষা হ'লেতো সম্পূৰ্ণ পানীয়ে ভৰপূৰ হৈ থাকে খেতি কতো নে সম্ভৱপৰো নহয় যে ধান খেতি খতম হ'ল তাৰপিছত আমাৰ যিখিনি বাম খেতি আহিলে সেই বাম খেতি কৰিলে মানে
হয়
সেয়েহে সেইফালৰ পৰা চাবলৈ গ'লে আমি ব্যক্তিগত খণ্ডৰ উন্নতিটো আমাৰ অসমৰ নিচিনা এখন ৰাজ্যৰ পৰা বহুত বেছি আশাও কৰিব নোৱাৰোঁ লগতে খেতি পথাৰতো বহুত মানে বহুত ভৱিষ্যতে ইয়াৰ পৰা বহুত ভাল ফল লাভ কৰিম বুলিও আমি ভাবিব নোৱাৰোঁ ইয়াৰ বাবে মোৰ ব্যক্তিগত হৈছে হিচাপে মানে ইয়াৰ বাবে চৰকাৰে আৰু কিমান পদক্ষেপ লব লাগে এতিয়া আমি বাহিৰৰ দেশবিলাকত চাওঁ তেওঁলোকৰ তাত বহুত পৰিমাণৰ উদ্যোগ আছে যিবিলাক উদ্যোগে আপোনাৰ পৰিৱেশৰো ক্ষতিসাধন নকৰে কৰে লগতে এই নিবনুৱা কিকো মানে কৰ্ম সংস্থাপন দিয়ে তেনেকুৱা কিছুমান উদ্যোগ আমাৰ ইয়াত আনিব পাৰে তেনেকুৱা পদক্ষেপ পদক্ষেপ চৰকাৰে হাতত ল'ব পাৰে
উম মই আপুনি এই কথাষাৰ লগতে এটা কথা সুযোগ কৰি দিওঁ যিহেতু আপুনি হয়তো জানে বা দেখিছে বা শুনিছে আপোনাৰ ছ'চিয়েল মিডিয়া বা আপোনাৰ সামাজিক মাধ্যমত আপুনি নিশ্চয় দেখিছে সেইটো যোৱা আহ এই এসপ্তাহ সপ্তাহৰ ভিতৰত কিছুমান ঘটনা অসমত হৈ আছে ঘটনা বুলি কলেও আচলতে ভুল হ'ব অহ কিছুমান কাম হৈ আছে বৰ্তমান অসমত আপুনি হয়তো দেখিছে অহ তাৰ ভিতৰত এটা মই উল্লেখযোগ্য হিচাপে মই আপোনাক ক'ব বিচাৰিছোঁ যে অহ যোৱা এসপ্তাহত আমাৰ অসমলৈ মানে আপোনাৰ জুলাই মাহত জুলাই মাহৰ সপ্তাহতে আমাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আৰু তেখেতৰ লগত কম চে কম পঞ্চাশ জন মান আপোনাৰ ব্যৱসায়ী অহা কথা আছিলে বা আপোনাৰ উদ্যোগপতি অহা কথা আছিলে কথাটো আপুনি নিশ্চয় শুনিছে হয় কিন্তু অহ সেই অহ যিসকল আপোনাৰ জাপানৰ প্ৰধানমন্ত্ৰী আৰু ব্যৱসায়ী বা উদ্যোগী অহা কথা আছিলে তেওঁলোকৰ বৰ্তমান ভ্ৰমণটো বাতিল হৈছে কিন্তু আপুনি এইটো কথাটো অকণমান এইটো কথা বিশ্বাস কৰেনে যে আমাৰ অসমখনত বৰ্তমানো এই আপোনাৰ প্ৰথম আগৰ দিনৰ দৰে সুস্থতা অহা কি বৰ্তমান সুস্থতা অহা নাই বা আগৰ দিনৰ দৰেই একে পৰিৱেশ হৈ আছে অসমত
হয় হয় মই এইটো কথাত আপোনাৰ আপুনি কি মত জনাইছে মই ভালকে ধৰিব পৰা নাই কিন্তু মই এই কথাটোত পুৰা এসহমত দাঙি ধৰিছোঁ মানে আমাৰ অসম অতীতৰ আৰু বৰ্তমানত যদি চাওঁ হয়টো দহ শতাংশ বা দহ তাংশতকৈ কম সাল সলনি হৈছে। তাতকৈ বে বেছি অধিক জাপানৰ সেই উদ্যোগীসকল বা জাপানৰ লগত যি অসমৰ সম্পৰ্ক, সেই সম্পৰ্কত মানে আমাৰ অসম চৰকাৰে কিছুমান পদ ক্ষেপ লৈছে যে, প্ৰতি পাঁচ বছৰে পঞ্চাছ হাজাৰকৈ অসমীয়া যুৱকক বা শিক্ষাৰ্থীক তেওঁলোকে জাপানীজ শিকাই জাপানত কৰ্মসংস্থাপন দিব। এতিয়া সেই সন্দৰ্ভলৈ যদি আমি চাবলৈ যাওঁ, জাপা
তোৰ লগত কিছুমান কথা সম্পৰ্ক আছে।
হয়।
আপুনি এতিয়া যিটো কথা ক'লে, সেই কথাটোৰ লগত মানে মই আপুনি আপোনাক মই যিটো প্ৰশ্ন কৰিছিলোঁ অলপ আগত যে, আমাৰ নিবনুৱা সমস্যাটো সমাধান হ'ব নে নহয় এনেকুৱা কিবা এটা প্ৰশ্ন আপোনাক কৰিছিলো মই। সেই কথাটোৰ লগত এই কথাটোৰ যথেষ্ট সামঞ্জস্য আছে বাৰু সম্পৰ্ক আছে। যিহেতু, আমাৰ অ', জা পানৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ অসমলৈ অহা, বা ভাৰতলৈ অহা আৰু তে-তেওঁলোকৰ যি যিখিনি উদ্যোগপতি, তেখেতসকল আমাৰ অসমলৈ অহাটো এনে, এনেকুৱা এটা অ', টাৰণিং পইণ্ট বা এনেকুৱা এটা আপোনাৰ, বাটকটীয়া হ'ব। যিটোৱে আমাৰ অসমখনক এটা ৰাজনীতি অ', আপোনাৰ অৰ্থনৈতিক দিশ দিশত যথেষ্ট লাভম লাভান্বিত কৰিব আৰু লগতে আমাৰ অসমৰ অৰ্থনৈতিক যথেষ্ট টনকিয়াল কৰিব, আৰু তেওঁলোকৰ যিটো আমাৰ বিনিয়োগ আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত যিটো বিনিয়োগ বি বিনিয়োগ হলহেঁতেন তাৰ পৰা আমাৰ অসমৰ বহুতো নিবনুৱা সংস্থাপন হ'লহেঁতেন, আৰু বিভিন্ন উদ্যোগ স্থাপন হ'ল হেঁতেন, য'ত আমাৰ অসমখনৰ মানে এটা অৰ্থ অৰ্থনৈতিক বিপ্লৱৰ সৃষ্টি হলহেঁতেন। কিন্তু বৰ্তমান সেই কথাখিনি যে, আমাৰ অ', আপোনাৰ জাপানৰ প্ৰধানমন্ত্ৰী আৰু উদ্যোগপতিসকল অসমলৈ অহাটো বাতিল হ'ল। সেইটোৱে আমাৰ অ', কোনোবাখিনিত হয়তো আমাৰ অসমৰ অৰ্থনৈতিক যিটো বিপ্লৱ অৰ্থনৈতিক যিটো আমাৰ অৱস্থা সেইটো যথেষ্ট অৱনমিত কৰিলে বুলি মোৰ ধাৰণা এটা হয়।
হয়, হয়। আপু আপুনি একদম সঠিক কথাও কৈছে এই কথাটোত। যেতিয়া আমাৰ বাহিৰৰ এখন দেশৰ আমাৰ আহে, তেতিয়া সেই তেওঁলোকে বহু টকা আমাৰ সেই দেশ বিনিয়োগ কৰে, যাৰ ফলত আমাৰ অৰ্থনীতিত যথেষ্ট পৰিমাণৰ বিকাশ হয়, লগতে কিছুমান কৰ্মসংস্পনো হয়, কিন্তু এই ক্ষেত তত, আমি চাবলৈ যাওঁ আমাৰ অসমখনৰ মানে যিমান পৰি পৰিমাণৰ আপোনাৰ ইয়াৰ পৰা লাভান্বিত হ'ব, সিমান পৰিমাণে সমান পৰিমাণৰে তাতকৈ হয়তো বেছি পৰিমাণৰ লাভান্বিত হ'ব সেই, যি জাপানৰ পৰা অহাৰ কথা আছিল সেই জাপান দেশখন। সেই হিচা পত যদি আমি চাবলৈ যাওঁ, মানে, ই এই সময় এই কথাটোৱে মানে সেই এই বিষয়টোৱে আপোনাৰ, এশ শতাংশ আমাৰ যোনটো নিবনুৱা সমস্যা এই সমস্যা সমাধান কৰিব নোৱাৰিব। এতিয়া হয়ো যদিও মানে আপোনাৰ তাত মানে আপোনাৰ ক্ষনস্থায়ী ভাৱে এই কাৰ্যসূচী ভাগ আপোনাৰ বাতিল কৰিছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত এই যোনখন মিটিং আছিলে, সেই মিটিংখন আকৌ অনুষ্ঠিত কৰিব। এইবাৰ অসমত নহয় যেনিবা নতুন দিল্লীত অনুষ্ঠিত কৰিব। কিন্তু যোনখিনি উদবহ অসমত স্থাপন কৰাৰ কথা আছিল। সেই উদ্যোগখিনি অসমতে হয় স্থাপন কৰিব। ত' তেওঁলোকৰ যিটো লগ পুৰাৰ আপোনাৰ জাগাটো সেই ঠাইতো সলনি কৰি দিয়া হৈছে। ইয়াৰ ফলত যিখিনি কৰ্ম সংস্থাপন পাবলগীয়া আছিল সেইখিন সেইখিনিনি হয়তো বৰ্টেয়ে থাকিব বা একেদৰেই থাকিব। অসমত আপুনি যদি আৰু চাবলৈ যায় অসমত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ছেমি কণ্ডাক্টৰৰ যি প্ৰজেক্ট লৈছে। সেই প্ৰজেক্টৰ কথা যদি আমি চাওঁ, সেই প্ৰজেক্টত আপোনাৰ যোনসকলে অভিযন্তাৰ প্ৰয়োজন হ'ব, সেই অভিযন্তাখিনি কিন্তু আমাৰ নিজৰ ৰাজ্যৰ নহয়। অসমৰ তাত কোনো অভিযন্তা, যোনি মুখ্য অভিযন্তা তেত অসমৰ মুখ্য অভিযন্তা কোনো নাই।
তাত সৰহখিনি আপোনাৰ বাহিৰৰ দেশৰ আৰু বহিঃৰাজ্যৰ হে